উম,
ককা হেন্তে খুলি দিব যে।
কি জানো মই উম, হ।
কি- কি জানো মই।
মই নেজানো।
উম যা ভাত, খা
খাম ভাত উলিয়াব লাগিব খাব লাগিব সোমাব লাগিব।
হেই
কি হেই
পানী ঢালি লখা
অ সেইটোয়ে কৈছো মই ওলাব লাগিব বাহিৰেলৈৰ পৰা ঘৰ পৰা আকৌ ভাত, উলি আকৌ সোমাই থ'ব লাগিব।
কেলে কেলে তাপা ওলিয়াব লাগিব লাগে।
বান্দৰ
হে জেগা ভ
উম নহলে কি বাহিৰ এই বান্দৰে, খাবলৈ ওলাই থম নেকি।
হে, হে, তহতি ভাতটো বনাই বেগত ভয় বৰাই থওঁ কিছ ন কি ন আগ তাৰ পা উলিয়াই
কেঁচা ঘৰ মই নি
হে
কেঁচা আঙৰ দুখীয়া মানুহ যেনিবাই
বান্দৰ আছে তা খেলা খাব দিব লাগিলে কান্দা, কি ডৰব দি পেলাই কল, দুটামান থৈদিবি আওঁ
তাল লগত আকৌ এনেকে নহব
কি?
ফালটো চব এটাই নাই নহয় বান্দৰ তোমাৰ
কি?
এটা বান্দৰে আহে নেকি অকল
অ যেটা নাহিব গোটেই ঠিকে এঘোপা দি থবি কেলা দচ। চবা গাই খাই পেলাই মৰি থাকিব গোটেইা।
তাকে অ প্ৰেক্ষালৈ প্ৰতিত ভালেই কৰা বিশ্বাস কৰিছিলো অ
উম
অঞ্জনে আকৌ সেই ৰিচাৰ্জ আগতে ফোন কৰিলে এনে তাৰপা মই ৰিচিভ কৰিব নাপালো আকৌ মেছেজ দিছো। কোন তাক কৰিব লাগিব পাই। শনিবাৰে দেওবাৰে মানে আহিব। চাগে নবহ হত
কিয় নেজাই
সেইটাই চলি যাব।
হুম
ডলি, ডলি
অ, ' মাজুলীয়ে এজনী ছোৱালীয়ে দুখপালে। না না না না না না না না না না না না না, দহটকা, দহটকা, দহটকা, তক তাকে
উম
গা ধুবি নাই
উম নোৱাৰো মই তাৰ লগত বোলো ধুনীয়া ধুনীয়া বস্তু দিছে
উম
বিচেনাখনোন বক্স দিয়া
লগৰ
উম
কিমান লাখ টকা কৈছে
উম
তো মাতা
অহ
হেলি ঘৰত
ভালেই হ'ল আৰু এতিয়া থাইত ত এনেও চব বস্তু আছিলেই আ লগত দি দিছে এতিয়া ঘৰখন ভৰ্তি হৈ গল আও মই যোৱাই নাই বাৰু মায়ে কৈছে এনেও সিহঁতৰ আগতেই চব চোফা তোফা লৈ থো কৈ আছিলো দাদাই
অ সেইফালে ছোৱালীজনীয়ে নকলে যে মাকৰ ঘৰ যে একবাৰ দুখীয়া হল
হওক কোনেনো ইমান দামীকে দিবলে কৈছে ষ্টেন্ডাৰ্ড বুজাই দিছে আও সিহঁতৰ ঘৰ ধনী কাৰনে
উম
বনাব আ পুতেকে পিছত আকৌ
সেইটোত মাই মাহেকত ছয় হেজাৰ টকা দিবই লাগে তা সেই দচ হেজা বাৰ দিন
কি কযনো সি
অহ
মাহেকত ছয় হেজাৰ টকা দিব লাগে সেইখন বাইকৰ প্লাচ তেলটো আছেই
তো বাপেকতো মদ খাই থাকে ন হেতৰ
আগতে পুৰণা ট্ৰেক্টৰ ড্ৰাইভাৰ আছিলে টেক্টৰ চলাই উম ঘোৰ মাদাহী খায় ভাং খায় হম ভাংটো আৰু চাদা লগাই লব মিলি যাব
হ'ব আমাৰ মদ নেখাই পাই সও' পৰাই খাই আৰু কি কৰিবি আৰু সৰু পৰাই খালে ভাইক টোৱে খাই নাই
হম
ভাইকটোৱে খাই নাই
নহাই নাই
ভাইক টোৱে খায়ন নাই বোলো?
উ নাখায় মানে আৰু
উম। অ মোক লাগিছে ও। উম। কিনোও বনাই থ জানো ভাতবোৰ খাবলৈ মন নাযায় যিট।
ক
তেজ নহ'লে খাই বেয়া পম ভাত প
উম মাছ মাংস খ চোৱলীও তাত প বেয়াটো গ খাচী হাঁহ মুৰ্গী ব্ৰইলাৰ ক আ
উম
ম হাল দিনটো
আহ গৰম বন্ধ পাব আমাৰ ম
একমাহ হব
এমাহ হলে বন্ধ পোৱা উম।
তাৰ ক'ত যাব সোমাই ফুৰিবলৈ
উ কৰিববেলা যাব কাম নাই আৰু মাতিব লাগিব।
প চুমা চুমাু চুমা চুম মিঠা মন, পাইছো নে নাই গাবালে গান?
নাই পোৱা।
বুজা বুজা বুজা মোৰ মন। প্ৰেমৰে নৈ তি আমনি লাগিছিল?
উম
কিমান সময় আৰু
হয়।
হ না।
জ কাম কৰিব ন আমানি লাগিছে
হম
ম লাগছে দে।
হে
মোৰ ভোক লাগিছে
এ পাৰল ৰ অকমান
ৰৈ আছো
পোহাতোৱে ভুল লাগিছে বুলি কলে কি হ'ব।
খাব লাগিব
উম
অন্ততা ঘৰলৈ যোৱাই নাই হপাই বেয়া হ'বা মিটিং হোৱায় নাই বিয়া চিয় পাতি আজৰি মিটিং হয়োৱে নাই
বস বস্তু দিয়া নাই নেি মিটি হ'লেতো বস্তু দিব মেঠি হলে বস্তু দিব লাগিব যে
দিব লাগে বুলি কৈছে এটা বস্তু এনেও দিব নোৱাৰে সেইকাৰণে পলোৱাই নিছে আহোম মানুহ এনো তেনেকোৱাই কৰে দেখ ভাত এসাঁজ খুৱাই দি পঠিয়াই গৈছো মানে একো নিদিয়াকে
উম
কাপোৰ কেইযিমান দিব আৰু তেনেকে ভাত খুৱাই দি পথাই
তাপা তোৰত এনেকে হ'ব
বিবা মো কেলে হব
কোমল লৈ আহিম
উম
তাকে টো গৰমে চব যোৱাই কৰি থাব নালাগে
ঘাত কৈ আ নিবা
কাম নাই মকে নাই
এ কেনেকে লাগিব
ঘৰতকৈ এনেব ললে
হয়
দাইল
যাও ৰ ৰ
গাই উঠাই দিব
হুম
কি না না মই ভূল যাব আছে ব গ'লে
কে কলে
বখনো ন নাই পিল হুম বেংকলে মানুহ কেলে যায় বেংকলে মানুহ কেলে যায়
জানো কিহৰ কাম আছে বা কি কাম ওলালে আকৌ-
অ বেংকত খানা আছে ভা বেংকত খানা এটা আছে মাতিছে খাবলে-
ইমান ওলাই থাকে বেংকৰ কাম
কি মান লাগ মেডম
মহতো কিয় বাৰ মই এ টি এমটো নাহিলেই আজিলৈকে
ঘ আৰু বেছ টাই নালাগে আৰু়বছুটিয়ে পোৱা নাই
উম
কাক কোও কেনেকে যাওঁ বাৰু
নি্চ ব মাসতে খুৱাই নাই নি ভাত
আাগে তোমাৰ তে
প্ৰেমত অ দে ন উম উ হেল্ল' কোৱা ক
উম
উ এ মাছখন বৰ গো গো গোন্ধাব নি হেল্ল'
অ অ
অ অকবমান থৈ দিছো তাই পালি খাবলৈ
অকমান হেৰি কৰি থব লাগিছিলে গ
উম তই খালি নাই
নাই খোৱাই নাই ভাত
খা খা জল্লি খা মই এবাৰ বিশচাৰ বাইক সেই এখন
আহ
অই বোলো মই বোলো বিশাম বাইক চাইক এখন
উম